কি কৰি আছা? কি কৰি আছা? অহ ভাত - পানী খালা নে নাই পিছে? এই খাই পেলাই ওলাইছোঁ অলপ মানে খোজ কাঢ়িবলে।
অ হজম কৰিবলে আহিছা নেকি খোজকাঢ়ি খোজকাঢ়ি।
অ অলপ হজম কৰিবলে আহিছোঁ।
অ কোৱা বাকী কি কাৰণে ফোন কৰিলা আজি কি কাৰণে মোলৈ মনত পৰিলেবা তোমাৰ।
এ নাই এনেই এবাৰ ফোন কৰিছিলোঁ মানে অলপ খেলৰ ওপৰত মানে তোমালগত কথা পাতিম বুলি ভাবিছোঁ আমাৰ এইফালে মানে খেল চেল হৈ আছেতো।
অ কি খেল।
এই কাবাডী খেল হৈ আছিলে আমাৰ এইফালে।
অ কি কি হ কিহৰ কাৰণে কি মানে কি হেৰিয়াত পাতিছে মানে কাবাডী খেলখন।
কাবাডী খেলখন মানে মানে মোক মানে এজন ল'ৰা লাগিছিলে মানে খেলিবলৈ তুমি ভাবিছিল তুমি ভালেই খেলা
উম।
সেইকাৰণে ভাবিলোঁ তোমাকে সুধি চাওঁ যদি তুমি যদি খেলা তেতিয়া মানে বেছি ভাল হয়।
অ', খেলিম দিয়া এবাৰ। কিবা প্ৰাইছ চাইজ কিবা আছে নাই?
পাইছ চাইজ মানে আমি ইমান পাইজৰ কথা ভবা নাই কাৰণ এইটো খেলতটো মই ইমান খেলি পোৱা নাইতো আগলৈ।
অ'
অ', সেইকাৰণে তুমি যদি এতিয়া খেলিব পাৰা।
উম,
এতিয়া বেছি ভাল হয় কাবাডীৰ লগতে মানে আৰু বহুত খেল খেলাব মানে আমাৰ এইফালে।
অ', কি কি খেল
কাবাডী, ফুটবল, ক্ৰিকেট।
অ', ঠিক আছে খেলিম দিয়া মই অ', তিনিওটাই জানোঁ বাৰু দে খেলিবলে।
অ', মানে আমাৰ এইফালে মানে এটা হেৰি অভাৱ হৈ আছিলে কি আছিলে প্লেয়াৰ অভাৱ হৈ আছিলে মানে খেলুৱৈকৰ। তাৰ কাৰণে তোমাৰ সুধিছো আৰু তুমি যদি খেলিবলৈ যদি আগ্ৰহী হয় তেতিয়াহ'লে তুমি খেলিব পাৰিলাহেঁতেন আমাৰ লগতে।
অ খেলিমগে খেলিমগে নিশ্চয় খেলিমগে।
উম।
ম খেল পতিনেও মোৰ ভালে লাগে মই ভালে পাওঁ।
অ পিছে তুমি কি কাম চাম কৰি আছা এতিয়া ক'ব পাৰিবা নেকি অলপ।
মই এতিয়া কে কি ক'বা আৰু। ডিলিভাৰী কামেই কৰি আছোঁ আৰু।
অঁ', ডেলিভাৰী পিচে কিহত কৰি আছিলা?
উম, এমাজনত।
উম, মানে এমাজনৰ পইচা পাতি ভালে দিয়ে নে তোমাক আজ কালি?
ভালেই দিয়া ঠিক ঠাক কিন্তু নোপোচাই বুইছা।
মই এই খেতি কৰি আছিলোঁ যে আহ গম পাইছোঁ বাদে। অ', এই মই খেতি কৰি আছিলোঁ তাৰ কাৰণে তোমাক ফোন কৰিছিলোঁ।
এ বৰা, শালি, ৰঞ্জিত তেনেকে। কে মানে এতিয়া আজি বৰষুণতো দিছেতো কাইলৈ কঠিয়াটো ছটিয়াম। তাৰপিছত কঠিয়াই আছিলে কিছিল ধানটো ছটিয়াম তাৰপিছত কঠীয়াটো হ'লে মানে আৰু টো কৰিব পাৰি আৰু পানীতো আহি গ'লে।
অ', ঠিকেই আছে মোকো দিবা বৰা কেইটামান এবাৰ।
অ', বিহুত পাই যাবা বাৰু দউ বিহুলৈকেতো লাগিবই। কাৰণ আমাৰ বিহুত বৰা চাউল লাগেই।
আমাৰ মানে এইবাৰ বৰা লগোৱা নাই যে সেইটো কাৰণে তোমাক বৰাকেইটামান খুজিছো আউ
অ', তোমালোকৰ খেতি কৰে নেকি দেতেই?
উম, দেতাই আমাৰ খেতি কৰে বুইছা।
উম পিছে কিমান মান মাটিত কৰি আছিলে?
এ চাৰি বিঘা মাটি এটা।
উম অ কাম এটা কৰিবা যদি তুমি যদি বৰা চাউল লাগে বুলি নিজৰ ঘৰৰ হলে বেছি ভাল হয় মোৰ তাত মানে কঠ কঠীয়া অলপ যদি বেছি হয় তুমি লৈ যাবা তেতিয়া মানে হেৰি কৰিব পাৰিবা।
অ', ঠিক আছে কঠিয়া দিলেও হ'ব মই লগাই দিম।
উম,।
ভাল যদি কঠিয়া দিলেও হব।
অ', কঠীয়া দি দিম বাৰু দে তোমাক মই একো হেৰি অসুবিধা নাই মোৰ কঠীয়া দিয়াত মানে মোৰ এই ৰ'বা এই ধা ধানটো সিঁচি লওঁ কঠীয়াটো হৈ লওক।
অ', ঠিক আছে ঠিক আছে তুমি কামবিলাক কৰি লোৱা কামবিলাক কৰি মেলি মোক জনাবা।
অ', জনাম জনাম নিশ্চয় জনাম তোমাক।
তাকে খেতি কৰিবলৈ এতিয়া ৰখা বতৰে যি বিহু দেখাইছে ৰ'দ যি। ৰুবলৈয়ে পানী নাই বোকা নাই পানী নাই বুইছা
অ বোকা হব কাৰণ বতৰটো এতিয়া ডাৱৰীয়া কৰি আহি আছেতো
বোকা হব মানে আজি যি কন বৰষুণ দিলে সেইকন বৰষুণ কাইলৈ ৰাতিপুৱা ৰ'দ দিলে শুকাই যাব
এইটোৱেতো যিহে আজিকালি মানে গৰম দি দি অকমান বৰষুণ দিয়ে
উম
এইকণতকৈ নিদিয়াই ভাল নিজে মানে পানী হেৰি কৃত্ৰিম ভাৱে কৰাই ভাল বুইছে আজিকালি
সেইটোৱে আৰু কি কবা
কাৰণ আজিকালি এগ্ৰিকালচাৰ পৰা ফালৰ পৰাও সুবিধা দিছে আৰু চৰকাৰৰ ফালৰ পৰা মানে খেতিয়কক বহুত সুবিধা দি আছে
এইটোতো হয় বাৰু দে দেই চৰকাৰ ফালৰ পৰা খেতিয়কক বহুত সুবিধা দি আছে মানে
উম
সেইবিলাকে আৰু বাকী কাবাডী খেলত এতিয়া কি মানে ক'ত হব কাবাডী খেলখন
অ', এই কাবাডী খেলতো গৈ নোপাৱা চুকৰ ফালে হ'ব বুলি শুনি আছো মই।
গৈ নোপোৱা চুকত ন' মানে কি তাৰমানে কি কেনেকুৱা লোকেল নে কিবা ষ্টেট লেভেলৰ নে ডিষ্ টিক লেভেলৰ নে কি খেল বা
অ মানে প্ৰথমে হেৰি তুমি গাঁৱত খেলিব লাগিব যেতি গাঁৱত যদি তুমি ফাৰ্ষ্ট প্ৰাইজটো পোৱা তেতিয়া তুমি ডিষ্ট্ৰিকটত যাব পাৰি মানে গাঁৱৰ পা এটা এটা চিলেক্ট কৰি দিয়ে মানে ন চব গাঁৱ পাই এজন এজন যাব বুলি কি এটা দল যাব বুলি শুনি আছিলো মই
অঁ
তাৰপা যদি তুমি প্ৰথম পুৰস্কাৰটো পাবা তেতিয়াহে তোমাক যাব দিব যদি ছেকেণ্ড থাৰ্ড পোৱা এইবিলাকক কাক যাব দিব সেইটো কোৱাচোন
অ হয় বুজিছো বুজিছো মই কথাটো বাউকে আমাক আমাৰ দলটো মানে জিকিব লাগিব মানে ফাৰ্ষ্ট হব লাগিব ন
অ ফাষ্ট হ'লে দি তেতিয়া তুমি যাব পাৰিবা বাৰু তেতিয়া আমাৰ মানে নিজও ভাল হয় তেতিয়া যদি ফাৰ্ষ্ট হৈ যাম যদি ডিষ্ট্ৰিকতো খেলিব পাৰোঁ এতিয়া যদি আমি চাৰ্টিফিকেটখন চাৰ্টিফিকেটখন যদি পাই যাওঁ তেতিয়াতো আমাৰ ভালেই আৰু উম চাৰ্টিফিকেটখন মানে কাম চাম কি মানে এনেকে চৰকাৰী ক্ষেত্ৰত বেছি কাম আহে যদি কলেজত এডমিশ্যন লোৱা তেতিয়া তোমাৰ কাম আহিব তাৰপিছত কলেজক এডমিশনৰ মানে এইবিলাক স্পৰ্টচৰ কাৰণে মানে খেলৰ বিভাগৰ কাৰণে মানে বেলেগকৈ চিট থাকেতো
অ সেইটো
উম তা কাৰণে যদি তুমি খেলৰ চাৰ্টিফিকেটখন দেখাই দিব পাৰা তিানে তমাৰ পাৰ্চেণ্টেজটো কম হৈ গ'লে তুমি মানে শতাংশটো কম হ'লেও তুমি ধুনীয়াকৈ মানে এডমিশনটো ল'ব পাৰা তোমাৰ যোনখন কলেজ ভাল লাগে
অ সেইটো বাৰুতো হয় স্পৰ্টছ স্পৰ্টছৰ কোতাত এটো এমিশনটো হৈ যায়বাৰু মই জানো এইটো বিষয়ে
উ তুমি পিছে কলেজ পঢ়ি আছ নে নাই এতিয়া
কলেজ মই পঢ়ি আছো বুজিছা এতিয়া ইন্টাৰ্নশ্বিপৰ কাম কৰি আছো
অ এনে কলেজ জীৱনত তোমাৰ অনুভৱটো কেনেকুৱা সেইটো ক'ব পাৰিবা নেকি মই মানে ল'ম বুলি ভাবিছিলো মই মানে এ দুই বছৰ হ'ল মানে টুৱেলভটো পাছ কৰিলোঁ
উম
মানে লোৱা নাছিলো মানে ঘৰত অলপ অসুবিধা হৈছিলে তাৰ কাৰণে মানে ল'ব পৰা নাছিলো সেইকাৰণে এইবাৰ ল'ম বুলি ভাবিছোঁ এপ্লাই কৰি থৈছোঁ বাৰু তা নাম নাম টো টো আহিলে বাত টো তাপিছত এতিয়া মানে ফ্ৰমখন ফ্ৰিলাপ কৰি ল'লে হৈয় গল এডমিচন হ'বতটো ঠিক মানে গেৰেণ্টি আছে বাৰুতে
অঁ কলেজ জীৱন অনুভৱটো ইমান বেয়াও নহয় ইমান ভালো নহয়। কাৰণ মোৰ কলেজ জীৱনত তেনেকা মোৰ কথা কৈছো বিশেষকৈ দেই মোৰ মানে তেনেককা চবৰ লগতে চিনাকি হ'ব নোৱাৰিলো কলেজ জীৱন শেষেই হব হ'ল চবৰ লগতে ভালকৈ মিলি চিনাকি হবলৈ মই নোৱাৰিলো বুজিছা
উম হুম
এয়াই আৰু
এইটোৱে কলেজ জীনটো মানে অলপ মানে অসুবিধা হৈ যায় কাৰণ স্কুল জীৱনত আমি সৰু পৰাই পঢ়োতোও তেতিয়া তে আমৰ চিনাকি হ'বলৈ বেছি সময়
উম সেইটোৱেইটো
আআৰু কলেজ জীৱনত আমি কি কিমান দিন পাবাানো খুব বেছি তিন বছৰ পঢ়িব লাগে কলেজ জীৱন
উম সেইটোৱে
তাৰছত পঢ়ি পেলাইটো নিজৰ নিজৰ বিভাগত কাম কৰিব যাব লাগিব জি তুমি নিজৰ বিভাগত কামটো পাই যোৱা যোনটো চাবজে্টত তুমি মেজৰ লৈছ সেইটো সেইটো মতে যদি তুমি যদি কিবা এটা যদি কৰ্ম সংস্থাপন পাব পাৰা
উম সেইটোৱেই আৰু কি কবা
পিছে তোমাৰ হেৰি ছাবজেক্টটো কোন আছিলে ম মানে যোনটো মেজৰ ছাবজেক্ট বুলি কয় সেইটো কোনটো আছিলে
মোৰ মেজৰ চাবজেক্টটো হল শিক্ষা
অঁ তোমাৰ শিক্ষা আছিলে ন আৰু মাইনৰটো
মাইনৰ মোৰ পলিটিকেল চাইন্স
অ ভালে তেতিয়াহলে পলিটিকেল চাইন্ঞ্চটো লৈছা ভালে পাইছা তুমি মানে দেশ দেশৰ কথাবিলাক জানিব পাৰিবা আগতে কি হৈছিলে এতিয়া কি হৈছে দেশৰ পৰিস্থিতি বিলাক
অ সেইটোৱেই পলিটিকেল চাইঞ্চটো কি বহুত মানে টান আছে দেই?
কঠিন হৈ পৰে ন চাবজেক্টটো মোৰ মানে মোৰ মানে চাবজেক্ট ল'ম বুলি ভাবিছিলো মই এতিয়া কি ল'ম বুলি ভাবিছিলো জানা মানে মই মেজৰ ললৈ নপঢ়ো কাৰণ মই যিহেতু কামত মানে কামৰ লগত জড়িত হৈ থাকিব লাগে।
উম।
মেজ চাবজেক্ট টো লৈ ল'লেো কলেজত যাবই লাগিব মেৰ চাবজেক্ট।
অ সেইটো সেইটোতো হয় বাৰু তুমি এনেই পাছ কৰ্চ হিচাপে পঢ়িব পাৰা।
অ মই বাৰু পাচ কৰ্চ হিচাপে পাচ কৰ্চ হিচাপে বহিম বাৰু? মানে মই শিক্ষাৰো মানে ভূগোল লম বুলি ভাবিছিলো বেয়া হব নেকি?
বেয়া নহয় ভালেই হ'ব বাৰু এই শিক্ষা আৰু ভূগোল বেয়া নহয়তো।
উম। মানে ভূগোলটো উম মানে ভূগোলটো লৈ ল'লে মানে কি কি হ'ব মই মানে হেৰি কৰিব পাৰিম মানে ভূগোলৰ বিষয়ে জানিব পাৰিম আৰু শিক্ষাটো হ'লে আমাৰ এই শিক্ষা ব্যৱস্থাটোৰ ওপৰত জানিব পাৰিম।
সেইটোতো হয় বাৰুতে ভূগোল টো ল'ব পাৰে তোমাৰ
উম তাৰ কাৰণে ল'ম বুলি ভাবি আছিলো মই মানে এইটো দুটা ছাবজেক্ট।
লোৱা লোৱা ভাল ব ভালটোৱে ভাবিছা।
উম।
বুজিছা।
অ গম পাইছো বাৰু তুমি এনে কামটো যে কৰি আছিলা। কৈছিলা যে মোক অলপ আগতে। সেইটোত বাৰতে মানে কিবা আৰু মানে মানুহৰ দৰকাৰ হৈছে নেকি যি হৈছে যদি মোক জনাবাচোন মই মানে কৰিবলৈ আগ্ৰহী আছিলোঁ অলপ।
অ ঠিক আছে দৰকাৰ আছে বাৰু তে মই তোমাক জনাম দিয়া।
উম। অ', তেতিয়াহ'লে মোৰ কাইলৈ মানে কবাচোন যদি তোমাৰ হেৰিৰ লগত কথা পাতি যোনজন মানে হেৰি আছে। অধ্যক্ষ আছে হেৰি তাৰ
অ', অকে মই জনাম দিয়া সুধি পেলাই। অ', অ', জনাম নিশ্চয় জনাম সুধি পেলাই জনাম দিয়া।
আৰু কি কি নথি পত্ৰ লাগিব সেইটো কবা লগতে মানে এনেও আজিকালি নথি পত্ৰ নহলেতো একো
নথি পত্ৰ মানে বায়ডাটা এটা এখন এ হাই ছেকেণ্ডৰী পাছ চাৰ্টিফিকেটখন জেৰক্স তাৰপিছত ভোটৰ কাৰ্ড আৰু আধাৰ কাৰ্ডখনন জেৰক্স আৰু পান কাৰ্ডখন জেৰক্স লৈ আহিবা।
অ', এইকেইটা হ'লে হৈ যাব ন?
হয় এইকেইটা হ'লে হৈ যাব।
এনেই পোৱাৰ সম্ভাৱনা আছে নে এইটো কামৰ ওপৰত।
অ', আছে আছে তোমাৰ আছে তুমি তুমি মানে তোমাৰ গুণবোৰ আছে ন ভাল ভাল সেইটো কাৰণে তোমাৰ তুমি পাবা।
উম।
তুমি আৰামত পাইজা বা কামটো। উম এ আৰু তুমি ভা
আৰু এইটো কাম কৰিলেতো গাড়ী এখন দৰকাৰ হ'ব ন।
উম হ'ব হ'ব।
কাৰণ যিহেতু এঠাইৰ পৰা আনঠাইলৈ বস্তুটো লৈ পেলাই দিবগৈ লাগিব।
অ সেইটোতো হয় বাৰু দে।
অ সেইকাৰনেটো গাড়ী এখন লাগিব যদি তুমি চাইকেলত কৰিব যোৱা, গাড়ীখন আছে বাৰু দে মোৰ। স্কুটি এখন আছিলে বাৰু দে মোৰ তাত।
অ অ একটিভা খন?
উম এই মাজতে লৈছিলো যে।
আৰু কি হ'ল এতিয়া আছে নে নাই?
আছে আছে এই নতুন বস্তুতটো কলৈ যাব তুমি কোৱাচোন?
অ সেইটোতো হয় বাৰু দে।
উম।
উম। বাকী তুমি কামতটো কেতিয়াপা এনে কামটো কৰিব পাৰিবা?
মই কামটো তুমি যদি মোক এতিয়া দি দিয়া তেতিয়াহ'লে মইতো কাইলৈ যদি মোক যদি সঠিকমতে ক'ব পৰা, তেতিয়াহ'লে মই পৰহি পৰাই কৰিব পাৰিম আৰু।
অ ঠিক আছে দিয়া মই তোমাক জনাম।
উম জনাবচোন যদি মানে নহয় মোৰ মানে কাম এটা মানে সন্ধানত আছো যদি পাই যাও মই তেতিয়া বেলেগ কৰিবই লাগিব নহ'লে, তোমাৰাতো যদি পাই যাওঁ তেতিয়া তোমাৰতোকে কৰিম আৰু। একেলগে কৰিব পাৰিম।
সেইটো একেলগে কৰিব পাৰিম। আৰু তোমাৰ কথা এটা শুনাচোন মাজতে তোমাৰ যে অনলাইনত মই তোমাৰ কামটোৰ যে অলপ কিবা এটা অসুবিধা হৈছে তোমাক যে হেৰি দিলো, তুমি কামটো মোৰ হেৰি কৰিব দিলানে নাই ওপৰলৈ?
মানে কি কৈছিলা তুমি?
মই মানে এপ্ৰোভেলটো দিবৰ কাৰণে তোমাক যে মই হেটো দিছিলো ডিটেইলটো মোৰ সেই কামটো কে-কেতিয়া মানে এপ্ৰোভেল হ'ব?
তোমাৰ আৰু পাঁচদিন ছয়দিন মান লাগিব, মানে কামটো মই ওপৰলৈ পঠিয়ালো কিন্তু মানে যোনটো মানে আমাৰ যোনজন অফিচাৰ আছিলে জোনে এইটো মানে একচেপ্ট কৰে
অ
সেইজন মানুহ মানে এতিয়া মানে ছুটিত আছে।
অ তুমি এনে দিলা টো?
অ মই দিলো তেওঁৰ যদি ছুটি পৰা আহি যায় তুমি কাইলৈ যদি ছুটি পৰা আহি যায় তুমি কাইলৈ কামটো পাই যাবা হৈ যাব যদি তোমাৰ যদি সাত দিন পিছত আহে তেতিয়া সাত দিন হ'ব, যেতিয়া এমাহৰ পিছত আহে এমাহৰ পিছত হ'ব, মানে তেওঁ ওপৰত কথা আৰু মানে তেওঁ যে এটা